অ', নমস্কাৰ।
হয়, আপুনি বাৰু অ, অকণমান সময় ফ্ৰী আছেনে? মানে আপোনাৰ লগত দু আষাৰ মান ক কথা পাতিম বুলি ভাবিছিলোঁ আপোনাৰ খবৰৰ পৰা আৰম্ভ কৰি মানে আপোনাৰ অভিজ্ঞতালৈকে আৰু গোটেইখিনি। প্ৰথমতে আপোনাৰ খাদ্যৰ বিষয়তে সুধো আৰু, আপুনি এনে কি খাই ভাল পায় বাৰু?
অ', মইতো এনে মানে এনে খোৱাৰৰ ভিতৰত মই মাছ মাংস সকলো খাওঁ কিন্তু মানে যে মাছতকে মই মাংসটো বেছি ভাল পাওঁ আৰু।
হয়-হয়, মই বহুত মানুহৰ পৰা মানে এটা বস্তুেই মই গম পালোঁ যে মানুহে মানে মাছটো খুব কমেই ভাল পায়। কিন্তু মাংসটো বেছি ভাল পায় মানে, মাংসটো বেছি ভাল পায় মানে হয়।
হয়-হয় কিন্তু এট কথা আছে মানে আপুনি, হয় সেইটোত ঠিক কথা কৈছে আপুনি মাছ-মছাছতছে মাংসটো মানুহে বেছিে হে ভাল পায় বেছি ভাল পাই মানে বেছি বেছি ভাগ মানুহে ভাল পায় কিন্তু
হয়।
মাছো খাব লাগে মাছ খালে আমাৰ বহুত মানে বেনিফিট আছে এতি চকু থাকোঁ চকুৰ কাৰণে ভাল। আপোনাৰ মানে বহুত বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কাৰণে ভাল আপোনাৰ ফেট চটছ কমমকে হয়।
হয়। অ', মইও একেই আপোনাৰ মাছতকে আপোনাৰ মাংসই ভাল পাওঁ কিন্তু কিন্তু মানে এনেকুৱা ধৰণৰ কিছুমান মানে দেখি শুনি থাকোঁ যে মাংস যিমান পাৰে কমাই দিব লাগে মাছটো খাব পাৰে। কিন্তু
কমাই দিব লাগে হয়। কমাই দিব লাগে কিন্তু, আমি মাছেই ভাল মাংসই ভাল পাওঁ দিয়কচোন।
এতিয়া বিশেষকৈ আপোনাৰ মাছ অ, মাংস খালে আপোনাৰ পাইলচ হয়। প্ৰায় মানে পাইলছ হওঁক বা আপোনাৰ এই কেঁচুমৰীয়া কেঁচুমৰীয়াটো পাইলচ-পাইলচ বুলি কয় নেকি?
কেঁচুমৰীয়েকে পাইলছ বুলি হয় চাগে হয়।
হয় আৰু এটা আপোনাৰ কি আছিলে জানোঁ এইটো আপোনাৰ এই মা হেৰি যে মাংস যে বাঢ়ি আহে যে না কি যে হয় এনেকুৱা তোমাৰ বেমাৰ এটা আছিলে জানোঁ?
অ', এপে এ এপে
অ', পানক্ৰাইটিছ হয়-হয়। চ' এইবিলাক হয় বুলি হুনো মানে এনেকে কিন্তু মাছটো খালে বোলে এইবিলাকৰ পৰা মুক
হয় এবি মাছ খালে অ', হয় মাছ খালে এইবিলাক ইমান ভেজাল নাই আৰু মানে এ এইবিলাক সমস্যা নহয় আৰু সৰু মাছটো খালেতো চকুৰ কাৰণে কিমান ভাল। আপুনি জানে নিশ্চয়। সৰু-সৰু মাছটো ভালে কিন্তু, মাংস অত্যাধিক খাই দিলে অ', মাংস যদি লিমিটৰ বাহিৰত খাই দিয় আপুনি ফেটি লিভাৰ চেতি লিভাৰ হোৱাৰো চানঞ্চ থাকে ধৰক দিয়কচোন।
মানে নিজে ৰান্ধি আপুনি ৰান্ধিও ভাল পায়নে? নে ৰান্ধি
মই-মই ৰান্ধে মই মানে ৰুমত থাকো ৰেন্টত থাকো বেলেগ জেগাত, মানে মোৰ য'ত ঘৰত তাতে নাথাকো বেলেগ জাগাত থাকোঁ গতিকে মানে কৰ্মসূত্ৰৰ কাৰণে। এ, তাতে মই নিজে বনাওঁ। আৰু ঘৰত থাকোতে মই বনাব পৰিছিলোঁ, এত এতিয়া মানে এতিয়াতো চব জানোঁ মই মাছ-মাছ মানে সিমান ধুনীয়া মাংস চাংসটো মই গাহৰি ছাগলী, আপোনাৰ লোকেল মুৰ্গী, ব্ৰইলাৰ-ব্ৰইলাৰ মুৰ্গী সকলো বনাব পাৰোঁ।
উম-উম। মই গাহৰিটো বাৰু বেলেগ-বেলেগ হেৰিত বনাওঁ মানে সেই
হয়-হয়। আপুনি
ব্ৰইলাৰটোও বনাওঁ কিন্তু মানে ময়ো মানে কৰ্মসূত্ৰে বাহিৰতে থাকোঁ। যদিও মোৰ ঘৰ মানে গাঁৱৰ ফালে মই কৰ্মসূত্ৰে মই চহৰতে থাকোঁ মানে ত সেয়াই আৰু মানে মই মানে লগৰ লগত থাকোঁ, অকলে নাথাকোঁ বন্ধুবৰ্গৰ লগত থাকোঁ চ' সেইকাৰণে মানে বনোৱা ত' প্ৰতি মানে যদিও ঘৰত থাকোতে হয়, বনোৱাটো অকনমান কমি যায়, মোৰ মানে বন্ধু এজন আছে তেওঁ মানে বিশেষকে বনাই আৰু। ত' মানে যি আনি দিলেও মানে তেওঁ বনায় আৰু সেইটো বনাও তথাপি বনাও, তেওঁ নাথাকিলে আমিয়ে বনাওঁ, কিন্তু মানে কেতিয়াবা কি হয় আমি ৰুমবিলাকত থাকিলে, এ বন্ধ তেতিয়া নিজে থাকো, তেতিয়া মানে যদি দুই তিনিজন থকা যায় ন, তেতিয়া মানে কাম বিলাক ভাগ কৰি লোৱা যায় না।
কাম বিলাক ভাগ কৰি লোৱা যায় হয়, বোলে ত তই আলু অ', তুমি ই পিঁয়াজ ন কাল মই মাংসটো ধুলো।
এ আমাৰো ক্ষেত্ৰত মানে তেনেকুৱা ধৰণৰে মানে আমি কৰি লৈছিলোঁ আৰু তে তই এ আপুনি এইটো কৰিব আপুনি মই এইটো কৰিম এনেকুৱা মানে এনেকুৱা ভাগ কৰি লোৱা যায়, চ' সেইটো হ'লে মানে কি হয় প্ৰ প্ৰত্যেকজন নহ'লে মানে নিজৰ- নিজৰ ভাগত দায়িত্বটো পৰিছে, হয়, তেতিয়া মানে জেদা- জেদী এটা স্বভাৱ নাথাকে মানে তেতিয়া।
জেদা- জেদী স্বভাৱ এটা নাথাকে ৰাইট। মানে একেলগত থাকিলে যেতিয়া আপোনালোকে দুই তিনিজন ল'ৰা একেলগে থাকিব কোনো জেদা জেদী ভাব নাথাকে, ই কাম নকৰিল মই কৰিলো অকলে, তেনেকুৱা এটা সকলো আহিব যিমানে ভাল বন্ধু নহক।
হয়। হয়, সেইকাৰণে মানে সেইটো নাই কাৰণে হয়, হয়-হয়। সেইকাৰণে আৰু সেইটো মানে সেনেকে সেইটো কৰা যায়।
আপুনি নিশ্চয় গাহৰি মাংস বনাব জানে।
মই গাহৰিটো মই খুবেই ভালো পাওঁ, বনাও মানে মই, আমাৰ এনে গাঁৱৰ হয়, মোৰ ফেভাৰেট গাহৰিয়ে হয়।
নাই নাই-নাই মই সেইটো কোৱা নাই, বুজি পাইছো বাৰু গাহৰি মোৰো একদম প্ৰথমতে এক-এক নম্বৰ এক প্ৰথমতে হ'ল হাঁহ, তাৰপিছত ছেকেণ্ডত গাহ কিন্তু চাওঁক গাহৰিও মানে চেকেণ্ড হ'ল বুলি যে নহয়। হাঁহৰ লেভেলতে আছে সিও, মানে
আপুনি যে গাহৰি বনায়, আপোনাৰ সকলোতকে প্ৰিয় মানে গাহৰিৰ ডিচ কোনটো হয় মানে, যেনেকে লাই পাত, মেষ্টা টেঙা, সেনেকুৱা যোন যিমান ক ক'লা কচু তিল যিহেদি বনাই আৰু আপুনি চবতকে ফেভাৰেট কোনটো হয় আপোনাৰ।
চবতচে যদি ফেভাৰেট বুলি কওঁ, এনে আপোনাৰ বাঁহৰ গাজ বাঁহৰ গাজটোৰে আপোনাৰ বহুত হ বাঁহৰ গাজৰ যিটো হয়, আপোনাৰ সেইটো বনোৱাৰ মানে আপোনাৰ যেনেকে বনায় আৰু ভাল লাগে আৰু বইল টাইপৰ বনালে। মই মানে আপোনাৰ এটা ৰেচিপি দেখিছিলোঁ, বেলেগত। ত' ইউটিউববিলাকত কেতিয়াবা ৰেচিপি দেখা যায় মানে, সেই হিচাপত মই ট্ৰাই কৰোঁ। ত', এটা মানে এক হয়, এটা ৰেচিপি এটা বনাইছো মই লগৰ এজনকো বনাব শিকাই দিছিলো, মানে এক ঘণ্টা মান মই বনাইছোয়ে অকল মাংস টো, মানে মাংসটো বইল কৰি বঢ়িয়াকে আকৌ মানে ভাজা নহয় এইটো মানে আপোনাৰ বইল ৰেচিপি এটা মই কওঁ আপোনাক, গাহৰিৰ। চ' মই গাহৰি মাংস এক কেজি আনিছিলো, এক কেজি আনি তাতে মই চাৰি টা আলু দিলো, মই চাৰিটা আলু মানে ফালি- ফালি দিছো জাষ্ট, ডাঙৰ ফালি- ফালি ৰুইছো হেৰি কৰা নাই, কিন্তু আলুটো পতককে দিয়া নাই। মই মানে বিলাহী আৰু দু এ এটা লৈছো, বিলাহী দুটাও দিয়া নাই এটা লৈছো বিলাহী, গাহৰি খিনি মানে একদম ল' ফ্লেমত লাহে-লাহে সিজিব দিছোঁ মই। গাহৰিখিনি, পানী সিজিব দিছোঁ। তাৰপিছত দহ মিনিট মান পিছত আকৌ মানে তাতে আলু খিনি মই পেলাই দিছোঁ। তাৰপিছত আৰু এটা মই বিলাহী দিছোঁ, বিলাহীটো কাটি দিয়া নাই। বিলাহীটো মানে ডাইৰেক্ট গটাই-গটাই বিলাহীটো দি দিছোঁ। কাৰণ এঘণ্টা যিহেতু মই দিমেই তাতে নিমখ চিমখ দিছোঁ আদা, নহৰু গোটেইখিনি মানে মই গৰম পানীতে সেনেকে দি দিছোঁ। তাতে বইল হ'ব দিছোঁ। গৰম পানীতে দি দিছোঁ মানে, তাতে মানে একো দিয়া নাই আৰু অকল সেইখিনিয়ে দিছোঁ। অ', পিঁয়াজ নিমখ দি দিছোঁ আৰু হালধিটো অলপ দি দিছোঁ প্ৰয়োজন অনুযায়ী। তাৰপিছত আপোনাৰ মছলা বেলেগ একো দিয়া নাই, তাৰপিছত আপুনিও যদি পাৰে এনেকুৱা ধৰণৰ এটা টেষ্ট অ, মানে বনাই চাব পাৰে। তাৰপিছত আপোনাৰ এঘন্টা এনেকে, জিৰাও দিয়া নাই একো দিয়া নাই। অকল আদা নহৰুৰে, মানে কি হয় আমি জিৰা দিলে বেলেগ টেষ্ট পোৱা যায় ইটো দিলে বেলেগ টেষ্ট পোৱা যায় এনেকুৱা ধৰণৰ হয়তো। সেইকাৰণে মানে হয়। ৰ ফ্লেভাৰটো তাৰপিছত আপোনাৰ সে তেনেকৈ দিছোঁ মানে প্ৰথমতে কিন্তু মই আদা নহৰুখিনি দিছোঁ দেই মাংস দিয়া নাই, যেতিয়া মই পানীখিনি দিছোঁ, পানীখিনি দিয়াৰ পিছত গৰম হৈছে। গৰম হোৱাৰ পিছত মই আদা, নহৰু, অ, নিমখ আৰু হালধিটো দিছোঁ প্ৰথমতে। তাৰ পিছত যেতিয়া সেইখিনি সিজি লৈছে, হয় প্ৰথম-প্ৰথম পৰ্যায়ত। তাৰপিছত যেতিয়া সেইখ খিনি মানে দহ পন্ধৰ মিনিট হৈ গৈছে, দহ পোন্ধৰ মিনিট হৈ যোৱাৰ পিছত আৰু মানে মাংসটো একঘণ্টা সিজিব দিছোঁ মই ল' ফ্লেমত, তাৰপিছত আপোনাৰ মাংসটো দিয়াৰ অ, হেৰি সময়ত মানে মাংসটো দিয়াৰ পিছত মানে প্ৰথমতেটো মই পানীতো দিছোঁ পানী দিয়াৰ পোন্ধৰ মিনি পিত মই মানে হেৰিত দিছোঁ, আদা নহৰু টো দিছোঁ। তাৰ আৰু আদা নহৰুটো গৰম হোৱাৰ পিছত মানে মই মাংসটো দিছোঁ। মাংসটো দিয়াৰ কমেওঁ পোন্ধৰ মিনিট মান পিছত মই আলুখিনি দিছোঁ।
অ'।
অ, আলু খিনি আৰু বিলাহীতো মই একেলগে দিছোঁ, মই এটা দিছিলোঁ বিলাহী। তাৰপিছত মানে বিলাহী টো দিলেও মানে সেইটো বিলাহীৰ ফ্লেভাৰটোও পোৱা গৈছে কাৰণ কিয় কাৰণে পোৱা গৈছে? আপোনাৰ বিলাহীটো ডাইৰেক্টলি গোটা-গোটাই দিছোঁ ন? বিলাহীটো কিন্তু লাষ্টত মই যেতিয়া হেৰি কৰিছোঁ।
খুচি দিছে আপুনি?
মানে অলপ খুচি দিছোঁ বিলাহী টো কাৰন ফটাই দিছোঁ, ফটা ফটাই দিয়াৰ পিছত মানে সেইটো বিস্তাৰ হৈ গৈছে নহলে আপোনাৰ বিলাহীটো যদি গতাই-গতাই হৈ থাকিলে হয়, বইল কৰা যেন হল হয়তো বিলাহীটো। তাৰপিছত হয়, তাৰপিছত আপোনাৰ অকম, তাৰপিছ এনে মানে ল' ফ্লেমত দি-দি য়ে মানে টো মাংসটো গোতেইটো মানে পানীটো গোটেই শুকাই পেলাইছোঁ। মানে অকমান পানী ৰাখিছোঁ জল অনুযায়ী, অকনমান জ্বল ৰাখিছোঁ এনেকে। তাৰপিছত এনেক সেই মানে খাই দিছোঁ আৰু সেনেকে খাইছোঁ এদিন।
হয় মানে বহুত টেষ্ট লগে তাকে মই সুধিম বুলি ভাবিছিলোঁ কেনেকুৱা লাগিছিলে? আৰু আ এ-এক কেজি মাংস বুলি ক'লে নে আপুনি? আচ্ছা পানী কিমান বইল হ'ব দিছিলে? পানী ফাৰ্ষ্ট টাইম পানী কিমান দিছিলে মানে? প্ৰথম
এক কেৰাহীতকে অকণমান ক'ম আৰু, মাংসটো ডোবি যোৱাকে মাংসটো ডুবিও অলপমান যেন ঠিকে তাকে কাৰণ এঘণ্টা দিব লাগিব তো সেইকাৰণে-সেইকাৰণে এক আঙুল মান ডুবি আছে। আচছা হয়।
অ', আচ্ছা তাৰপিছত যেতিয়া মানে লাহে-লাহে-লাহে যেতিয়া খাব একদম মানে যেতিয়া নামাব পৰা হৈছে তেতিয়া পূৰা মানে গ্ৰেভি টাইপ হৈ গৈছে?
এ গ্ৰেভি টাইপ হৈ গৈছে হয়, পানীটো মানে আপুনি বেছিকে দিলেও, আপোনাৰ মানে বেছিকে সিজাব লাগিব। কমকে দিলে কমকে সিজাব কিন্তু বেছিকে সিজাব লাগে যিহেতো বেছিকে দিয়াটো ভাল পানিটো। যিহেতো আপু্ এক্সট্ৰা ফ্ৰাই নকৰে ফ্ৰাই কৰিলে আপোনাৰ সোনকালে সিজেতটো। চ' এইটোত আপোনাৰ পানীত সিজোৱাত ফ্ৰাইত কৰাটো অলপ বেলেগ থাকে বস্তুটো। চ' সেইকাৰণে মানে আপোনাৰ ফ্ৰাইড বনোৱা এনেকৈ মানে বইল কৰি বনোৱাৰ কাৰণে মই আপোনাক এ এনেকে মানে ক'লো আৰু বস্তুটো।
হয় নিশ্চয় ভাল লাগিব আৰু এনেকে বইল কৰি খালে ভালো। মই কাৰণ আপোনাৰ এ মানে কি মছলা চচলা এইবিলাক পেকেটিং মছলা এইবিলাক কৰ'ৰ পৰা কি কৰি আহে। কোম্পনীত কেনেকে বনাই হয়। ডাইৰেক্ অ, আদা নহৰু দিছে এইটোতো মানে আকৌ সিমান ভেজাল নহয় আৰু।
হয়-হয়। আদা নহৰু মেইন আৰু মানে মছলা বুলি ক'ব গ'লে আদা নহৰুটোৱে মেইন। তাৰপিছত আৰু মই এটা বস্তু দিছিলোঁ ইয়াত এ আমি ধৰক এই কাইত-কাইত যে থাকে মচলাটো? সেইটো আপোনাৰ মান ধনীয়া বুলি কয় কিছুমানে, আমি বাৰু সেইটো কাটা মচলা বুলি কওঁ। খিনি নহয় এই মান ধনিয়া বুলি কৈ কিছুমানে।
অ', অ', আমাৰ এইফালে বুন ধনীয়া বুলি কয় অ'।
অ', বন ধনীয়া বুলি কয় ন? অ', বনৰ দৰে হয় যে লাষ্ট তেনেকুৱা ধৰণৰ আৰু। চবৰ জেগাই বেলেগ-বেলেগ না নামবিলাক। এ সেইটোয়ে আৰু সেনেকে সেইটো এনেকে দিছোঁ লাষ্টত অকমান। লাষ্টৰ মানে উলিয়ানা দহ মিনিট মান আগত দিছোঁ আৰু কাৰণ সেইটো অলপ সিজিব দিছোঁ বস্তুটো। গন্ধটো থাকক বুলি পেলাই ঢাকি দিছোঁ আৰু বস্তুটো মই ল ফ্লামত দি ফেলাই কিন্তু ঢাকি ৰাখিছিলোঁ দেই। হা?
মান ধনীয়াটো একেবাৰে শেষত দি দিছে মানে? অ'।
মানে তেতিয়া গন্ধটো থাকক বুলি এনেকে
আচ্ছা-আচ্ছা অ', তেতিয়াহে থাকিব নহ'লে আগত দিলেতো ভাজা মানে বেয়া হৈ যাব আৰু।
অ', বেয়া হৈ যাব হয়।
উম, মই-মই বনাব চেষ্টা কৰিম নিশ্চয়। মোৰ কালিয়ে গাহৰি অনা প্লেনিং আছে আমাৰ ইয়াত মানে বজাৰ হয়। শনিবাৰে। কালি হে প্লেনকেইটাই বানাই-বনাই খাম চাগে।
মই যেনেকৈ যি ধৰণৰ ক'লোঁ আপুনি এবাৰ বনাব চেষ্টা কৰিব। ত, আমাৰ ডিচ বিলাক এনেকে যদি সেৰি হয় ভাল লাগিব আৰু যদি খাই এনেকে।
অ', হয় আৰু আমাৰ অ', আমাৰ নৰ্থ ইষ্টৰ ফালে এনেও গাহৰিটো বেছি ঠিকে খাই আপোনাৰ বেলেগ - বেলেগ ৰাজ্যৰ তুলনাত। আৰু আমাৰ নৰ্থ ইষ্টৰ গাহৰিটো বেছি ভাল লাগে মানে বেলেগ ৰাজ্যৰ তুলনাত আ বহুত ডাঠ বাহিৰৰ মাংসটো।
হয় ঠিকে আছে বাৰু। অ, কথা পাতি ভাল লাগিলে আপোনাৰ লগত।
হয়-হয় আপোনাৰ লগত কথা পাতিও ভাল লাগিলে, আপোনাৰ দিনটো শুভ হওঁক।
হয়। আপোনাৰ দিনটো শুভ হওঁক, তাৰে কামনাৰে গুড নাইট শুভৰাত্ৰি।
ঠিক আছে শুভ ৰাত্ৰি বাৰু ঠিক আছে হয়-হয়-হয়